হেল্ল'?
হেল্ল'?
অ,
কি কৰিছা? হেল্ল'? হেল্ল'?
অহ শুনি আছো।
কি কৰিছা? উ
হেল্ল'?
অ, বোলো কি কৰিছা? হেল্ল'?
আছো এনেই, তুমি?
সুনিছা নে?
কি কৰিছা?
এ মই একোবাৰ নাই এনে আছো
অ ঘৰত ভাল
আছো তোমালোকৰ ভাল
ভাল ভাল কোৱাচোন কি কাৰণে ফোন কৰিলা
কম
হেল্ল'
হেল্ল'
অহ কি কাৰণে ফোন কৰিলে কোৱাচোন
এই ইমান যে গৰম যে আছে আৰু কিয় হৈছে ইয়াৰ সমাধান সমাধান খিনি কি এনে অলপ কব পাৰিবা নেকি
অঁ এ গৰমতটো দুটা কাৰণ মানে উত্তাপ বৃদ্ধিৰ কাৰণ দুটা এটা প্ৰাকৃতিক কাৰণ এটা মানৱ সৃষ্ঠ কাৰক আজিকালি এইটো মানুহে গছ কাটিলে এডাল গছ কাটিলে মানে গছ কাটিবলে আজিকালি মানুহে ভয়ে নকৰা হৈছে গছ কটাৰ ফলতো উত্তাপৰ বৃদ্ধি হৈছে বহু পৰিণে
উম
এতিয়া বনাঞ্চল কিমান ধ্বংস কৰিছে তাৰ ফলতো হৈছে গছ যে কাৰ্বন ডাই অক্সাইড গেছটো শোষণ কৰি লয় তাৰ ফলত আমাৰ মানে অলপ অলপ থকাহ হয় গৰমৰ পৰা
হয়
আমি যদি গছ কটোো এডাল কাটিলে আমি গছ দহডাল মান মানে দহডাল মান ৰুলেহে চাগে আমাৰ তাৰ প্ৰতিক্ৰিয়া পাওঁ
উম
কিছুমান মানে প্ৰাকৃতিক কাৰণতটো হয় যেনে জল মানে জ্বলামুখী বিস্ফোৰণ হলে
আকৌ সূৰ্যৰ সূৰ্য পোহৰে শোষণ কৰা গেছ ফলতো মানে কিছুমান গেছ আকৌ উ পাই দিয়াৰ ফলতো গৰমৰ পঠও আছে
হয়
আপুনি কিবা নকয় নি
গৰমতটো মানে আপোনাৰ গৰমতটো মানে এইটো এনেকুৱা এটা এতিয়া আপোনাৰ যিমানে পপুলেশ্যন বৃদ্ধি হ'ব সিমানে গৰম বাঢ়ি যাব
অ জনসংখ্যা বৃদ্ধিৰ ফলতোও আছে গৰম
জনসংখ্যা বৃদ্ধি হৈ যাব আপোনাৰ এতিয়া জনসংখ্যা বৃদ্ধি হোৱাৰ লগে ঘ গছ গছনি কাটি তাত ঘৰ দুৱাৰ বনোৱা হয় গছ গছনি কাট দিলেতো গৰমটো বৃদ্ধি পাবই
হয় হয় আমাৰতো হেৰি জীৱ জন্তু পৰা ওলোৱা গেছৰ পৰাও অলপ অলপ হ'লেও মানে গৰমৰ উত্তাপটো বৃদ্ধি হয় মানে গৰু ম'হৰ পৰা মানে মিঠত গেছ ওলাই তাৰ ফলতো মানে গৰমৰ মিথেন গেছে বহু পৰিমণে গৰম এৰি দিয়ে
উম
হেল্ল'।
হয়।
কোক
ইয়াৰ এনে কিছুমান সমাধানবোৰ কি ক'ব পাৰিবানে কি কৰিলে গৰমটো কমিব? তাপটো কমিব?
আমি গছ-গছনি মানে অতি মাত্ৰা ৰুব লাগে। গছ-গছনি ধ্বংস কৰিব নালাগে, আমি যদি মানে এতিয়া ফ্ৰিজ, এচিৰ পৰা ওলোৱা গেছেও মানে গৰমটো বৃদ্ধি কৰিছে। তাৰ ফলত আমি ফ্ৰিজ-ফ্ৰিজ এচি কম পৰিমানে ব্যৱহাৰ কৰিব লাগে।
আমি যদি, কিছুমান মানে গাড়ীৰ পৰা ওলোৱা গেছেও বৃদ্ধি কৰে। আমি যদি কৰবালৈ গৈ থাকো, যদি কাৰোবাক লগ পাই যদি আমি গা গাড়ীখন স্তা- বন্ধ নকৰাকৈয়ে যদি গাড়ীখন আমি কথা পাতি থাকো তাৰ ফলত ওলোৱা গেছৰ পৰাও হয়। আমি সেইটো কাৰণে যদি কাৰোবাৰ লগত কথা পা টো গাড়ী বন্ধ কৰি, ষ্টাৰ্ট বন্ধ কৰি মেলিহে কথা পাতিব লাগে।
হয় মতলব বায়ু প্ৰদূষণেও আপোনাৰ মানে গৰম বৃদ্ধি কৰে।
কি কৈছা?
বায়ু প্ৰদূষণ কৰিলেও বোলো গৰম বৃদ্ধি হয়।
হয় হয়। আমি মানে আমি গাড়ী বাইকত যদি ওচৰলে মানে ওচৰলে যাব পৰা জেগালৈ গাড়ী বাইক ব্যৱহাৰ নকৰাকে যাব লাগে। তাৰ ফলত কিছু পৰিমমানে হলেও সকাহ পাওঁ মানে গৰমৰ পৰা। যদি আমি, আজিকালিটো মানুহ বিলাক এলেহুৱাই হৈ পৰিছে। কোনো এটা কাম নিজে নকৰি মেচিনৰ দ্বাৰাহে কাম বিলাক কৰিবলে মানে বি বিচাৰে তাৰ ফলতো মানে বহুত পৰিমানমানে গৰমৰ বৃদ্ধি হৈ গৰমৰ বৃদ্ধি হোৱাৰ ফলত যদি এনেকুৱাকে গৰম দি থাকে যদি আটলানটিক মহা আটলানট মানে
বৰফৰ দেশৰ বৰফ বিলাক গলি যদি পানীলৈ পৰিবৰ্তন হয়। তাৰ ফলত আমাৰ কিমান অসুবিধা হ'ব মানুহে ভাবিয়ে নাচায়।
হয় হয় গৰমৰ ফলত আপোনাৰ বৰফবোৰ গলি পুৰা পানী হৈ যাব চব, গোটেই পৃথিৱীত না।
হয় হয় এতিয়াতো মানুহৰ গৰমৰ ফলত বেমাৰ-আজাৰো সৃষ্টি হৈছে।
বেমাৰ-আজাৰ মানুহটো হয়।
এইকেইটা দিনত মানে মানুহে যিমান পাৰে গৰম পানী খাব লাগে। নহ'লে মানুহৰ এতিয়া টাইফইড হৈছে, মেলেৰিয়া, এনেকুৱা বেমাৰে দেখা দিব। গৰমৰ ফলতো কিমান মানুহৰ মৃত্যও হৈছে এতিয়া।
হয়।
এইটোৱেই বিচাৰো আমাৰ সকলো মানুহে যাতে গোটেই পৃথিৱীখন সেউজীয়া কৰি তোলক। গছ-গছনি মানে ধ্বংস নকৰক।
গছ-গছনি ৰুব লাগে বহুত পৰিমাণে।
হ হ।
আৰু?
হেল্ল'।
আৰু কওক?
আমি বিদ্যুৎ মানে সং সংৰক্ষণ কৰিব লাগে আৰু যদি
কিছুমান মানে ফেন আমি ফেন চেন ব্যৱ্হাৰ কৰিব লাগে ইলেক্ট্ৰিক গাড়ী এনেকুৱা ধৰণৰও মানে গাড়ী ব্যৱহাৰ কৰিব ল যাতে তাৰ পৰা কোনো প্ৰদূষণ নহওক
হয়
আৰু যদি আমি এখন মানে এ খন বাছ কিনো আৰু দছখন যদি বাইক চলাও আমি মানে দহখন বাইকৰ ঠাইত এখন বাছ কিনিলে আমাৰ মানে প্ৰদূষণতটো অলপ কমিব বুলি আমি ভাবো
উম যাৰ ফলৰ উতাপটো কমিব
হয় হয় আৰু ৰাসায়নিক সাৰৰ পৰা ৰাসায়নিক সাৰ প্ৰস্তুত কৰোতেনেও মানে আমাৰ কিছুমান কিছমান গেছ ওলাই তাৰ ফলত মানে মানুহৰ বেমাৰ আজাৰও হয় ফলত উত্তাপো বৃদ্ধি হয় সেইবিলাক সেই গ সেই ৰাসায়নিক সাৰ ব্য্ৱহাৰ নকৰি আমি মানে ঘৰতে আৰু বাহিৰৰ পৰা অনা শাক পাচলি মানে আমি কম পৰিমমানে ব্যৱ্হাৰ কৰিব লাগে কাৰণ বাহিৰত বাহিৰৰ পৰা অনা ফলত প্ৰদূষণ গাড়ী বা বাইকত অনাৰ ফলত প্ৰদূষণৰ সৃষ্টি হয় তাৰ ফলতো মানে উম উত্তাপ বৃদ্ধি হয় সেইকাৰণে আমি থলুৱা জেগাতে আমি খেতি বাতি কৰি মেলি তাৰ পৰা আমি মানে চলিব লাগে
উম হয় বাৰু
হ'ব দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিলে পাছলৈ এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিম
ঠিক আছে আপোনাৰ শুনি ভাল লাগিল ঠিক আছে পাছত কৰিব কেতিয়াবা হ'ব দিয়ক থেংক ইউ